কি কৰি আছা?
এনে বহি আছো কিনো কৰিম আৰু গাডাল ধুই আহিলো। উম গাডাল ধুই আহিলো গাডাল ধোৱাৰ পিছত মানে মই বুলো অলপ বহি লওঁ ইমান গৰম লাগিছে।
বাপৰে যিটো গৰম পেলাইছে থাৰ্টিছিক্স ডিগ্ৰী মান হৈছে।
উ ফিল লাইক ফ্তিতু নে কিমান অ চৰি এ ফৰতি্ কিমান মুঠতে বাৰ বেছি
এই হব হব বা মানুহ দেখোন মৰি থাকিব সেই এইটো গৰমত।
হেই মই দেই ইমান
তোমাৰ ৰাতিপুৱা নোৱি নোৱাৰে ৰাতিপুৱাতো তোমাৰ সেই বৰষুণ যিকণ দিলে বাপৰে তাত বৰষুণত কিয় দেখোন ধেৰেকণি বিজুলীহে বেছি।
উম ঢেৰেকণী বিজুলীটো হৈ লাইট ডাল যাব।
অ লাইট টো যাব বাপৰে কালিতো আমি বিচনী মাৰি মাৰি শুইছো।
সঁচাকেও এই মানে কি হয় অ আমাৰ আকৌ বৰ হেৰি এই ইনভাৰ্টাৰটো মানে কি বন্ধ কৰি দিয়া হয়। বিজুল ঢেৰেকণি এইবিলাক মাৰি থাকে যে
আমাৰ আকৌ শেষ হৈ গ'ল তাৰ আগৰ পৰাই লাইত নাই। ভালে কৰিলা এবাৰলৈ বন্ধ কৰিলা। আমাৰ এই কালি বিচনি মাৰি মাৰি শুৱা কও একেবাৰে। চাৰিটা মান বজাত একেবাৰে বাহিৰলৈ গৈছো তাৰপিছত বিচনী মাৰি আছো মাৰি আছোত। টোপন চুপনি নাহিল।
নাহে নাহে গৰমত এনেই শুব মন নাযায় মোৰ যে সদায় শোওঁতে এে বহুত টাইম হৈ দুটামান বাজে গৈ ৰাতি।
অ আমাৰ দেৰি হৈ গ'ল ভাত চাত খাই মেলি আকৌ মোবাইলটো চোৱা হয়। অ বাৰটামান বাজেগৈ আৰু
মই যে সেই শুব নোৱাৰো মই মানে শুবলৈ ইমান ট্ৰাই কৰো তেওঁ দুটামান বাজি যায় শুব নোৱাৰো মানে। ইমান
মই আকৌ ইমান দেৰিলৈকে নোৱাৰো মোৰ টোপনি আহি যায়।
আহ।
উম মোৰ টোপনী আহি যায়। নোৱাৰো মই ইমান দেৰি
বাকী খানা কি আজি খোৱা বোৱা?
খানা আজি হেৰি তমা পনিৰ বনাইছে। মানে পনীৰ বনাইছে মানে মইয়ে বনাইছো। এ, পনিৰ ভাত এ, তেনেকেই আৰু। এ, খাবলৈ মন নাযায় অ'।
ভাত, দালি, ভাজি এনেকুৱা এনে কি মই একো ধৰিবই পৰা নাই।
এই নৰ্মেল নৰ্মেলকে খুৱাই ভাল। ভাত, দালি, ভাজি
উম।
গম পাই
তই কিয় কিবা দেখোন মাংস চাংস দেখোন খাব মন নোযোৱা হ'ল ন'?
অ' নোযোৱা হ'ল।
এই গৰমটোত মানে মই যে খালি এনি টাইম যেন পানীয়ে খাই থাকিম পানীয়ে খাই থাকিম।
মোৰো তেনেকুৱাই লাগে। আৰু পানী খাই খাই খাব নোৱাৰা হৈ যাওঁগে তোৰ।
অ'।
আৰু হাইড্ৰচনটো বাৰুতে লাগেও। অ' লাগে অ' নাযায় নাযায়।
তাইমটো দেখ ভাই। বাকী এই হেৰি আহিল নে ধূনা ঘৰলৈ?
অ' তাই নাই অহা। তাই মই নাই মই মেছেজো দিয়া নাই, সেইদিনাখন তাৰ ষ্টেটাছে দেখিছিলোঁ তাই আকৌ কিবা এণ্ট্ৰেঞ্চ আছিলে।
নাই গম পাইছো। এণ্ট্ৰেঞ্চ দিলেতো?
অ' দিলে দিলে। আহিবটো লাগে বাৰু দে, মই মেছেজে কৰা নাই, ফোন এটা আজি কৰিব লাগিব তাইলৈ।
ময়ো মেছেজ এটা দিব লাগিব। উম, উম।
সুধিব লাগিব সেইটোৱেই।
আৰু আছেতো তাইৰ। বাৰ তাৰিখে এটা আছে নেকি এক্সাম।
অ' হয় নেকি মই হেইটো গম নাপাওঁ।
উ, আৰু কিবা ইনট্ৰঞ্চ আছে তাইৰ। দিব লাগে। হেইটো ডিব্ৰুগড়ত হ'ল, নেক্সটো নগাঁৱত আছে। তই ওলা।
অ', অ' এইটো ডিব্ৰু গৰত হ'ল ন'? তাই মোক কৈ আছিলে কৈছে মোৰ তোমাৰ চাৰি পাঁচ তাৰিখ মানে এটা হেৰি ডিব্ৰুগড়ত আছে বুলি কৈছে, নগাঁওৰ কথাটো মানে মই গ'ম নাপাও। কেতিয়া আছে?
নগাঁওৰটো তোৰ বাৰত আছে বোলা।
এইডাল গৰমত যে বাপৰে।
সঁচাকে দে ন'? সেয়া মূৰ চোৰ বেয়া হৈ যায়।
ঘূই ফুৰাটো সেইকাৰণে।
কেনেকুৱা বা হ'ল তাইৰ এক্সাম।
ভালেই হ'ব লাগে, তাই কষ্টও কৰিছে নহয়।
পঢ়িছে পঢ়িছে তাই ভালেখিনি পঢ়িছে।
পঢ়িছে পঢ়িছে।
ৰাতি তাই বহুত দেৰি দেৰিকে পঢ়িছে পাওঁ।
অ', অ' মই আজি ফোনটা মাৰিব লাগিব কি বা হ'ল।
সুধিবিচুন সুধিবি ফুঞ্চুন নাই, কেনেকুৱা হ'ল। হেৰিৰ খবৰটোকে ল'বি ধৰ।
অ' তাইছা মই খবৰটোকে ল'ব লাগিব হুম।
নুসুধিলে বেয়া পাব আকৌ তাই।
আমাৰ কেইচোন এডাল গৰমত একে এতিয়া হেৰি ভোজ খাই।
ক'ত?
নাজানো আৰু এইফালে ক'বাত টিপি চিপি চাইডে ওলাইছে বোলে। পোৱালিসোপা? আমাৰ লগৰ তাৰপিছত কোৱা আছিলো, মানে তোমাকো কবলৈ মই বোলো! কৈ চাম ৰ মোৰ নিজৰে যোৱাৰ ঠিক নাই, কিন্তু।
এতিয়া ভোজ খাইনে এই গৰমত মানুহে?
বা মানুহ মৰিব লাগিব, মই তাকে কৈছোঁ। কৈছোঁ আমাৰ ঘৰৰ পৰা ওলাবলৈ মন নাযায়, তই তুহঁতে আকৌ ভোজ খায়। কাম যে পাইছো আৰু ঠাণ্ডা দিন কেইটান নাপালি। এতিয়া ভোজ খাবলৈ ওলাইছে সিহঁতে।
হেই অকমান ঠাণ্ডা পৰিলে, বতৰত অলপ বৰষুণ চৰষুণ দিলে ভাল কৰিলে তেতিয়া যাবি দেই। এতিয়াই গৈ যে একো ভাল নাপাবি, গৰমত যে।
এ, মইতো নাযাওৱেই ইহঁতে মানে কৈ আছে। তোমাক কবলৈ, যে যাব নেকি সুধিবাচোন আকৌ তাৰ লগৰ কেই মানকো ক'বলৈ দিবা, তেতিয়া পোৱালি ধেৰ হলে ভাল লাগিব, মই বোলো ম কৈ দিম বাৰডে খাই নে নাখায়। এ, মইতো কৈছো মোৰতো ঠিক নাই, তহঁতে গোটাইছ হয় এইডাল গৰমত।
অকণমান মানে ঠাণ্ডাতটো পৰিলে ভাল লাগে আৰু।
অ', ঠাণ্ডাতটো পৰিলে ভাল লাগে, এ মানুহ ঘৰৰ পৰা ওলাব পৰা নাই, সিহঁতে আকৌ ভোজ খাই। কি যে কাম কিছুমান উলিয়াই নহয়। খঙে উঠে, মই বোলো তহঁতে কাম পোৱা নাই আৰু।
লুনা হত নেকি? উম, সেইদিনা কি লুনাহঁতৰ ঘৰত আছিল নে খানা নে ক'ত আছিলে?
অ', সিহঁতৰ ঘৰতে আছিলে। তাই খোৱালে বাৰু দে, উম, উম এ, তাইৰ দাদাকে চাকৰি পালে যে তাই আমাক খাবলৈ মাতছিলে, আমাৰ গোটেই কেইজনীকে। সেইদিনাখন যাওঁতেই যি অৱস্থা হৈছে, মই কৈছোঁ বা মানুহৰ ঘৰলৈ আহোতে এইয়া অৱস্থা। অ', গৰমটো।
অ', সেইটো হয়, সেইদিনাখনটো বহুত গৰমটো এই কেইদিন বাৰু সদায় আৰু কি কবি।
দিয়ে আছে।
আৰু এতিয়া ভাত, পানী খাবি চাগে?
অ', খাম, খাম, হ'ল, হ'ল যেনিবা।
উম, মইও খোৱা নাই, বিচনাতে এনেই পৰি আছোঁ।
উম, আমাৰো একেই হৈছে।
বাকী কলেজৰ কাৰণে ড্ৰেছ চিলালি নে নাই?
এই যাব লাগিব। চিলাবলৈ য-যোৱা হোৱাই নাই, এ যাও কেইদিনতে যাম বও জুলাই কেনেকে পুতুককে পাৰ হৈ গুচি যাব। উম, কিতাপো আনিব লাগিব।
কলেজত যোৱাৰ পিছত আনিলেই হ'ল, তেতিয়াহে গম পাবি আৰু। কি, কি লাগে কি নাই চাই পেলাই আনিব পাৰিবি ন?
সেইটোৱেই।
মানে হেৰি পিছত আনি লবি আকৌ বোলে এখন কিতাপ নিমিলিলে বা কিবা হ'ল। তাতকে ভাল একেবাৰে কলেজত গৈ পেলাই চাই পেলাই আনিবিগৈ।
চাই পেলাই আনিবগৈ লাগিব।
উম।
এই ড্ৰেছটোহে চিলাবগৈ লাগিব।
অ', ড্ৰেছটো চিলাবি আকৌ।
দুয়োচাগৈ
কাৰণ ড্ৰেছটো চিলাওঁতে মানে কি? যোনদিনাখন তই ড্ৰেছটো দিবিগৈ, সেইদিনাখনেই তোক দি নিদিয়ে নহয়, কেইদিনমান লগাবতো, এসপ্তাহমান লগাই দিব ন'।
অ', এসপ্তাহ মান লাগিব।
উম, তাৰকাৰণে আগতীয়াকৈ দিবি। তেতিয়া গৈ পেলাই সময়ত পাবিগৈ। আকৌ এই যে, সিহঁতে যে বিয়াৰ কাৰণে যে তোক যে কুৰ্তাটো দিছিলে অকণ যে ডাঙৰ হৈছে, লুজ হৈছে, সেইটো, কেতিয়া চিলাবি?
সেইটোও একেলগেই লৈ যাম, গোটেই কেইটাই। এ হেৰি, মই বোলো ইউনিফৰ্ম চিলাবলৈ যোৱা দিনাখন, সেইটো আকৌ ভাল দৰ্জি এটা তাত দিব লাগিব, যদি বেয়া দৰ্জি তাত পৰে কেনেবাকৈ, গোটেইটো বেয়া হ'ব, ইমান ধুনীয়া নহয়। খুব ভাল।
দাম লৈছে আকৌ, হেৰি অনুযায়ী, উম। বাইছশনে কিমান লৈছে হ'বলা ন। দুহেজাৰ বাইচশ টকা লৈছে।
অহ।
কিন্তু মই ভাল লাগিছে, মোৰ হেৰিটো, কাল কালাৰটো মোৰ বিৰাট ধুনীয়া লাগিছে।
অ', কালাৰটো খুব ধুনীয়া লাগিছে, চবেই কৈছে কিন্তু দেই।
মানে কি কৰিছ? কেনেকুৱা হৈছে? গম পাইছনে? এনে তোমাৰ মানে একদম ৰং বিৰংগী নহয়, একদম তোৰ প্লাছ দৰ, কালাৰটো একদম। পপ কালাৰ, সেইকাৰণে ভাল লাগিছে।
ধুনীয়া লাগছে বাৰু তাই কালাৰটো, চবেই কৈছে, যিমানে দেখিছে মানে কৈছে, কালাৰ ধুনীয়া লাগিছে দেই। কুৰ্তা চেট যোৰ।
উম উম। দে ঠিকেই আছে তেতিয়াহলে, চিলাই কৰি ভালকে পিন্ধিবি সেইযোৰ। কেতিয়া বিয়াত পিন্ধিবি নে ৰিচিপশ্যনত পিন্ধিবি?
হয়, ৰিচিপশ্যনত পিন্ধিম।
ৰিচিপশ্যনত। অ', তইতো বিয়াত নাযাবি চাগে ন' ৰিচিপশ্যনতহে যাবি?
অ', বিয়াত নাযাওঁ, ৰিচিপশ্যনত যাম।
ৰিচিপশ্যচনত যাবি। তুমি বিয়াতনো গৈ কি কৰিবা ।
ৰি লগত মানে, দৰাৰ লগত ভালেই থাকে বাৰু তাইক। কিন্তু এই, যাবলৈহে মন নাই মোৰ।
তই আকৌ এটা কথাও বাৰু দেই, বেছি দূৰো নহয় নহয়।
বেছি দূৰো নহয় অ'।
চনহে আৰু।
কিন্তু এই, চাই লওঁ আৰু কি হয়গৈ তেতিয়ালৈ।
উম উম।
মন গলে যাম, মন ন'গলে নাযাওঁ।
তাকেই, নহ'লে ৰিচিপশ্যনত গ'লেও হ'ল ন'।
অ', সেইটোৱেই, এনেই আকৌ বাকী খি বাকীখিনিতো যাবই লাগিব, আকৌ ল জোৰোণ চোৰোণ কিবা কিবি।
কালি মা হত, কালি মা হত গৈছিলে হেৰিলৈ। নাম গোৱা আছিলে কিবা সিহঁতৰ ঘৰত নাম গত নাম গৰত গৈছিলে দেউতা মা দুটাই গৈছিলে তাৰপিছত, তাতে ভাত পানী খালে কৰিলে দিনটো
কালি কি নামঘৰত ধেৰ খানা, খানা বনাই দিলে ন
হে, হে, অ', খানা ধেৰ হৈছিল দি দি প
অ', চবে লৈ লৈ আহিছে, বেছি হৈ গ'ল।
জোখতকৈ বেছি বনাই দিলে হ'বলা খানাটো অ', হিচাপ দিয়া ভুল কৰিলে, দিব লাগিছিল কমাই দি দিলে বেছি
দিদিলে বেছিকে অ' চবকে বিলাই ফুৰিছে হ'বলা, মই বোলো সৰু সুৰা বিয়া এখনকে হৈ গ'ল হয়।
অ', ইমাননো বস্তু গোটাই নে ন
সেইটোৱেই হেল্ল' হেল্ল' হেল্ল', হেল্ল' হেল্ল' হেল্ল', হেল্ল' হেল্ল' হেল্ল', হেল্ল', হেল্ল', হেল্ল' হেল্ল' হেল্ল', হেল্ল'